অ চুনো
আহ শুনি আছোঁ।
আৱজ আহিছে
অ এতিয়াই আহিছে আ কি হল মানে।
নাই আছে।
কাত খাই গ'ল ন।
উম আমিটো ভাত চাত খাই মইটো ওলাই কৈ আছিলোঁ কি মাছ খালি বা।
মাছটো এইটো কান্দুলি মাছ বুলি কয়।
কান্ডলী মাছ ডাঙৰ মাছ।
ডাঙৰে এই চেপেটা চীতল মাছটো দেখিছনে।
অহ অহ।
এই চিতল মাছৰ নিচিনা আৰু এটা মাছ আছে মানে সেইটো।
ডাঙৰ মাছ মাছ খানি নাখাওঁ মইটো সৰু মাছে খাওঁ এই সৰু সৰু মাছ থাকে যে বলিয়াৰ আৰ যে। সেইবিলাক টেষ্ট লাগে সেইবিলাক মাছ আৰু বহুত কাটা থাকে নহ অশান্তি। বং খটাৰ কাৰণে। সেইদিনা এটা মাছ লৈছিলোঁ হা মাছোৱাৰ পৰা এটা মাছ লৈছিলোঁ। সেইটো মাছ, মানে ডাঙৰে মাছ আছিলে। সি কৈছে খাবলে ভাল লাগিব। ভাজিলো ভাজাতটো ঠিকে আছে অলপ চলপ খাব পাৰি। গ্ৰেভি লগাই দিলো ন, মতলব জোল লগোৱাৰ পিছত আৰু মানে সেইটো মাছত মাংসটোয়ে গাইপ হৈ গ'ল মাছৰ বুজিলি গেদেলা গেদেলা হৈ গ'ল মা।
সেয়ে। থাকে কিছুমান, চব মাছ ম‌ই গ্ৰেভি খাব নোৱাৰো।
অ সেই মাছডাল মানে মই, ভাবিছিলো জোলত দি অলপ খাব পাৰি মাছডাল দিলো মা ভিতৰৰ মালডালেই গাইপ হৈ গ'ল দেখোন। এইটো কি মাছ তহঁতৰ পুখুৰী আছে নহ গাঁৱত।
বাৰট মান পালোঁ দেই তাৰপিছত ছটামান। এইটো কৰি আহিলো আকৌ তিনিটা খাবলৈ ৰাখি দিলো।
এ।
তিনিটা খালু সি এটা ডাঙৰ পাইছিলো, ডাঙৰটোৰ পাছত ডিমো ওলাইছে এই মস্ত মস্ত ডিম।
কি কওঁ মই হজোৱা পাৰ্কৰত সিদিনা। চাইছিলো ভাই এই মিয়াকেইটা যে।
উম।
অ মুছলমান মানুহকেইটা কেইটা মানে কি কবি কি মাছ মাৰি আছে ভাই। এই মস্ত মস্ত তোৰ মানে আমাৰ হাতত কিয় ডাঙৰ ডাঙৰ মাছ।
হজাৰবাদ মাছ মাৰিব দিয়েটো।
তাৰে মান ইহঁতে যে মানে কিবা। দিম নে কিবা বেজি দিবলৈ ইহঁতক সুধিছো ইহঁতে কৈছে বেজি দিবলৈ মাৰি আছোঁ বুলি ক'লে মোক। এ মস্ত মস্ত ভাই মই কৈছোঁ না। মিনিমাম তো আমাৰ হাত যিমান ডাঙৰ আছে তাতকে বেছি বেছি ডাঙৰ হব।
হতেজ ইন্জেকচন দিম পোৱাব বুজছো মানে
ইনজেকশ্যন কাৰণে, তাত মাইকী মানুহ সোপা ৰখি আছে, ইহঁতে কৈছে পাঁচশ টকা দি আছো, এটা দি দিয়ক। ইহঁতে কৈছে না না আমি দিব পাৰি না। লে বেজিৰ কাৰণে কিবা হ'ব।
। মাছ মাৰিবহে, ডিম দিবলৈ কাৰণে বেজি মাৰিব মানে।
কিয় মানে? মাছত, মাছতো বেজী মাৰা হয়, নেকি ৰেই ডিমৰ কাৰণে?
বেজী মাৰে, কিছুমান মাছৰ চাবি চোন, ডিম পাৰিলেয়ো সিহঁতে ফাৰ্টিলাইজ নহয় ন'।
অ', এইটো কাৰণে, এনে বেয়া মাছ মাৰিছে। সেহেঁতে মানে এইটো মাছটো বেজী মাৰে, আকৌ পানী এৰি দিয়ে নেকি?
মানে ধৰ কিছুমানে কি কৰে, বেজী মাৰি পেলাই ডিম খিনি উলিয়াই দিয়ে পেটৰ পা।
উম, বেজী মাৰি পানীত নেৰে মাছটো?
পানীত নহয়, তোৰ মানে ডিম বেজী মাৰিলে না তাৰপিছত মানে মাছটো পেটটো ধৰ যিটো ধৰ হৈছে সিহঁতে গম পায় না, মচুৱাবিলাকে
অ', অ'।
মাছটো চেপি পেলাই মানে পেটৰ পৰা ডিমটো উলিয়াই যায়, মাছটোয়ো নমৰে ডিমটো টো, একো নহয়, সেই ডিমটো আকৌ সিঁহতে কি কৰিব, পানীতে নেট লগাই অলপ এতেকে এবাৰ ঘাঁহ, চাহ দি তাৰ, তাৰ তলত সেইখিনি ডিম দি দিব। অ', সেইটোৰ পৰা ফাৰ্টিলাইজ হৈ নিজেই মাছ পোৱালি ওলাব যে, পোৱালিখিনি ডাঙৰ হ'ব মানে ইমান সৰুতে এৰি দিলে মানে বেলেগ মাছে খাই দিয়ে আকৌ। তো, অকমান ডাঙৰ
আচ্ছা, আচ্ছা, মই সেইদিনা সেইকাৰণে ভাবি আছোঁ আৰে ভাই কি কৰি আছে ইহঁতে, ইমান মাছ মাৰি আছেনে, ইয়াতো অৰ্ডাৰ নাথাকে নহ, সজা পাৰ্কত মাছ মাৰা।
মাছ মাৰিব নিদিয়ে, সেইটো মানে সি মীন পালনৰ পৰা পঠিয়াইছে চাগে।
ত' পৰা পঠাইছে মাছ মাৰিব নিদিয়ে, লুকাই, লুকাই মাৰে মানুহকিটাই মাছ।
অ', মাৰে লুকাই, লুকাই মাৰে মাছ, এইগিটা অলপ ফটোৱা মানুহ এইগিটাক ইমান মাৰে মাছ, মই সেইদিনাটো মই ভাবি আছিলো কি যাওঁ বৰশী এটা লৈ বহি যাও, একদম দুই তিনি কেজি মাছ উঠ উঠাম, বেছি দিম।
জংঘলত বহিলে বোলো সৰু বৰশনে লয় সৰু বৰশ ল'বি আৰু এই পৰুৱা টোপ আছে না, পৰুৱা টোপ লৈ বহিবি। কোনোবম ।
ভাল পায় আৰু সি, আটা দি মাছ মাৰিব পাৰি ন? পুখুৰীত পাৰি মাছ।
চু মানে আমাৰ পুখুৰীত যিটো ন আতা আৰু কেঁচু দিলে নাখায় মানে, খাইতো এই ৰঙা পৰুৱা আছে না।
ৰঙা পৰুৱা ৰঙা পৰুৱা, এই যে কামুৰিলে যে পুৰা হিলি যায় যে মানুহ একদম।
অ সেই গছত যে বাহ
আ আম গছৰো, আম গছত যে থাকে যে পৰুৱা কেইটা।
চব গছতে বাহ সজাই দিয়ে সিহঁতে, লেচু গছত কিবা কিবি সিহঁত মানে সেইটো
অ অ, সেইকেইটা পৰুৱাতোক সোমাবি কেনেকে? এই সৰু সৰুটো পৰুৱা থাকে ভাই।
আৰে, সেইটো লগোৱা টেকনিক আছে। তোক মই এদিন দেখাম দে। মই পৰহিদিনাখন পাই থৈছো, ইমান কামোৰ খাই ছো নাই হিলাই দিছে মোক পুৰা তলৰ পা উপৰলেকে।
এইটোতো হাতত ধৰিলে চেপ্টা হৈ যাব।
অ, সেই চেপেটা মানে সেই তেনেকেই লগাই আৰু বৰশীত। তই এটা এটাকে নলগাইটো। সেইটো চেপি চেপি লগাব লাগে, চেপি চেপি মানে ধৰ, ধৰ দুটা আঙুলিলে ললি না, যিমানটো উঠে সিমানটো তই চেপি চেপি পেলাই বৰ
কি? মানে পৰুৱা গীতাক ৰোগৰি দেয়ে মানে পুৰা
অ', আৰু মানে তেনে অ', চেপি চেপি, কচি। তাৰপিছত বৰশীত লগাই মানে, এইটো মানে এনেকে যে ধ ধৰ বৰশীত লগা পানীত দিলি না। তাৰ মানে বৰশীটো আকৌ সেইটো বাৰ উঠাই বেলেগ জেগাত দিব হলে তোক গাই হৈ যাব তাৰ মেতিয়ৈকে মাছে নাখায়। ত মাছো খালেটো উঠছে মানে
মানে এবাৰ পানীত দিয়াৰ পিছত উঠাব নোৱাৰো।
অ', চাব ন লগোৱা চিষ্টেম আছে, ত ধ এতিয়া নতুন ন ত লগালে পৰি যাব, এতিয়া মই ধৰ দুই খাব পাৰিম। কাৰণ মই লগাই লাগি মই আগৰ পৰা মাৰি আছো নাই সেইটোদি।
তহতে পুখুৰীত জাল, মাৰ জাল।
জাল আগতে মাৰিছিলো, এতিয়া নাই জাল চাল নামাৰো এতিয়া বৰশী চিধা।
আৰু ভেটি যে মাৰে ভেটি? সেইটো পানী সিচে যে এইটো পাৰ পৰা এইটো পা
গোটেই পুখুৰীটো জল্দি সিঁচে যে সেইটো কথা কৈছা নেকি?
অ', অ' গোটেই পুখুৰীটো যে খিচে যায় আধা, মাতত পানী আধা মা মানে কি ভাব কি? এনেকা মাটি পাহাৰৰ নিচিনা মাটি দি দিয়ে। পাৰ নিচিনা মাটি দি তাৰ পিছত এইটো পানী এপিনে, এইটো পানী ইপিনে এইটো মানে এইপিনে এনেকা কৰে, যে মানে। অ', অ' সেইটোয়তো কৰিব পাৰো, পুখুৰী
নাই সেইটো, নাই সেইটো পুখুৰী, পুখুৰী বহুত ডাঙৰ সেইটো পুখুৰী এ এমাহা লাগিব সিচিবলে। বহুত ডাঙৰ পুখুৰীটো বহুত পুৰণা পুখুৰী মানে দ আছে না। ডাঙৰ নহলেও দ' আছে মানে বহুত
অ', তইতো
অ', কি কৰিছা? উ'ম এ! গৈ আছো। সিঁচিছিলোনেকি ধেৰ মাছ। হলে দুই, তিনি কেজি মা চাৰি, পাঁচ কেজি পুঠি মাছ পালো সৰু, সৰু
বেছিওতো দিয়।
নাই, নাই, নাই খাবলৈ বেছি দিন নাই। পথাৰৰ মাছ বিক্ৰী কৰিম নেকি? দে। তাত ধৰি ললে বোকা খুচি মানে হাতেৰে ধৰিব পাৰি মান এনেকুৱা মাছ পানী হওঁতে এইবাৰ, এইবাৰ। ঔ চামো। এইবাৰ হৈছে অলপ বানপানী আমাৰ ফালে নহয় আমাৰ মাটিৰ ওখ আছে। আমি যুগমন ভেটিত আছো।
এনেই ত গাঁৱৰ পিনে হয় চাগে, মাটিত পানী পুৰা
তাৰমানানে হয়, এই নদীখন ওচৰৰত আছে না ওচৰৰ ঘৰ খিনি অলপেষ
ঘৰত
ফালে ন নাই, নাই, নাই আমাৰ নহয়।
এম আমাৰ ইয়াত তো পানী হয় লেকিন মোৰ ঘৰতো বহু ওখত আছে ন তে নুসুমাই।
অ', এই চেচিৰ মমাৰ তেনেকুৱা
উ'ম, মানে খুটাৰ ওপৰত ঘৰ আছে। পানী মানে তলতে যিমানেই লেভেল বাৰক আৰু তেজপুৰ ডুবি যাব, তাৰপিছত মোৰ ঘৰ ডুবিব তেনেকা চিন আছে মানে বুজিছা।
পিছে গৰমত এতিয়া ক'ত ফুৰিব যোৱা প্লেনিং কৰিছ নেকি কিবা?
ভাবি আছিলো, যাম বুলি পইচা-পাতি নাই নহয় হাতত। এই আমি ভাবিছিলো তোৰ এইটো কি জাঙাৰ নাম আছিলে ৰ? এ! এ, এ অৰুণা ফচল পিনেই হয় লেকিন ভালুকপুং হৈ যাব নালাগে। এইটো। ঘৰৰ পিনেদি যাব লাগে। কি নাম আছিলে এইটো? এ মিছামাৰী, মিছ নাগালেণ্ড নহয় দে কি? এপিনে কি যায়, ত পটোমখী পাৰ কৰি যে, এই তোৰ এনেকে যে সোমাই যায় যে ভিতৰে ভিতৰে, আপাৰা নে কি হৈ যাব লাগে
এই কি ভৈৰৱ ভৈৰৱকুণ্ড
ভৈৰৱকুণ্ডও নহয়, এই তোৰ
মিছামাৰিহে সোমাই গ'লে এতিয়া বালিপাৰাহে পাবিহি।
অ' বালিপাৰা পিনে নহয়, এই পিনে টুমুকি পৰা এনেকে সোমাই যাব লাগে কি আছিলে? ঢেকীয়া ঢেকীয়াজুলি নে
তোল চিধা গ'লে, চিধা গ'লে তো হেৰিহে বেলে
কি আছিলে ডি দি কিবা নাম কিবা দৰিং তাত, তাত মানে অলপ জগাটো বঢ়িয় থাকে
ফুৰিব, এতিয়া ফুৰিব যোৱা কেঞ্চেল য'ত - ত'ত বানপানী আৰু কেনেকে পাহাৰ ভাঙি ভাঙি পৰিছে দেখিছ না?
ভালুকপুঙত চাইছ না মানটো যে এটা বাইকত যে ৰখি আছিলে যে পোণতে পণ বাচিছে কি কিসমত জীৱনদান পাইছেহি সি ভাই জীৱনদান মানে তাৰ কিসমত আৰু মানে লিখি পঠাইছে ভগৱানে আৰু।
কেনেকে ৰখোতে
এইটো ভাই নপৰিলে যে সি মানটো মন ভাবিলো চেচ এনেকে গৈ আছে গৈ আছে গৈছে পাহাৰৰ লগত গৈ আছে বাইকো আছে তাৰ ভাবচোন কাৰণ ইস্কুটী আছিলে ন, অ' যদি সেই পাহাৰটো এনেকে গৈ পুৰা খোমাই গ'লে হয় তাৰ কি হ'লে হয়
এই খবৰ ভাই এইটোৱেইটো
কি বাচিছে মানুহটো হা, তাৰমানে কিস্মত ওপৰৰ পৰা লিখি আহিছিলে জীৱনদানৰতাৰ এই গাড়ী- চাৰি ল'লি নে, কিবা গাড়ী চাড়ী?
ৰ' গাড়ী - চাৰি লোৱাৰ প্লেনিং কৰি আছোঁ ৰ, পইচা অলপ হ'লে তেতিয়াহে ল'ম আৰু প্ৰথম মোবাইলটোকে পৰা নাই এতিয়া
কি ল'বি?
অ' বাইক তাকে ভাবিছোঁ, কি লওঁ মানে কনফিউজনত কৰি আছোঁ নহয় নহয় বাইক ল'লে মই কি লম মানে কনফিউজনত আছোঁ মানে
তই চলাব পাৰ
নোৱাৰোঁ নহয়। কিমান লাগিব, নালাগে নহয়
উম চাৰি চকা
এ চাৰি চাব চলাব পাৰিলে, উম বেছি টাইম নালাগে মই শিকিছিলোঁ, মই এবাৰ টমটম চলাইছিলো হা মানে, এনেই ট্ৰাই কৰি চাইছিলো আৰু তমট লগৰটো ছিলে টমটম পিছতে দেই মই চলাওঁ উম একে নহয় মই টমটম চলাইছো ধৰি মেলি গৈছোঁ ত আৰু এই স্কাইলাৰ হস্পিটলতটো চাইছ, চিভিলৰ অপিচ আছে স্কাইলাৰ বুলি
নাই দেখ ন ক'ত আছেটো
চিভিল চাৰিআলিৰ পৰা গ'লি চিভিলৰ মেইন গেট যে আগত যে। ৰাস্তাতটো পাৰ কৰি দিয় টাৰ্ণিং টো আছে যে এটা যে। স্কাইলাৰ বুলি এটা প্ৰাইভেট হস্পিতেল আছে অ চিধ গৈ তাত সোমাই দিছে। মই টম টম।
তাইছ মাৰ চাই খালি নিক।
গালি দিছে। মই কৈছো দাদা মোৰ টমটম নহয় ইয়াৰ টমটমহ হয়। লগৰটোক বেয়া গালি চি। আৰে মই চলো আৰু ওচৰৰ পৰা চাইকেল ওলাই এটা আহি আছিলে হা। আৰু মাজত গাড়ী আছিলে। মই একদম এনেকে কৈছো কন্ট্ৰলে নহ'ল, চাইকেল লগতো গাড়ীৰ লগত ৰোগ। ঘূৰি গ'ল আৰু মই একম সোমাই গ'লোঁ হস্পিেলত। গছো এটা ভাঙি দিলো তাৰ পিছত মানটোৱে কৈছে। গছ তুমি ভাঙিছা প্ৰকৃতিৰ উলংঘন। পৰিচা বোলে তেনেকে এনেকে গালি দিছে নহয়। এ ভুলতে হৈ গ'ল আৰু।
উম
বহুত বেয়া বেয়াকে গালি দিছে হয়নে মানে মই কৈছো নহয়। তাৰ পিছত ডাক্তৰ ৰন্টুৱে ওলাই আহিছে কৈছো। তোমাহতক চলাব নোৱাৰা কিয়, হয়ই আছা। মই হইছো মই চলাব নোৱাৰো মোৰ তম। ম কম টমে নহয় ইয়াৰ টমটম হয় মোৰ কি ভুল আছে ন।
ত এই তই কোৱা হস্পিতেলখন এই বজাৰৰ মাজেদি সোমাই নাযায়। সেইখনৰ হস্পিতেলৰ কথা কোৱা নাই।
নহয় নহয় এই আমাৰ চিভিল চাৰিআলি ৰাস্তাৰ সিপিনে এটা আছে। কাইলৰ হস্পিতেল বুলি আছে চাবি ন স্কাইলাৰ্ক বুলি আছে এটা। পিতাল
এইতোৰটো কৈছো বজাৰদি সোমাই যাব লাগি।
অ বজাৰ দ সোমাই যাব লাগে মানে সেইপিনে দি আহিলে বজাৰ দি।